তাৰ পাছত কি কৰিলা? উম উম উম'। প্ৰজেক্টটো যোনদিনা আছিলে সেইদিনা মানে মই গোটেই দিন ঘৰত- কান্দিছো চানডেল লৈ আছিল দেন মই তেতিয়া মাক- কলো আৰু যে এনেকুৱা তেনেকুৱা হ'ল আৰু কিন্তু স্কুলৰ ছাৰ হতেও মোক- বাৰে বাৰে কৈছিল যে, তই যদি- তয় প্ৰজেক্টটোটো তুৰ আছিলে ছাৰ হতেও জানে। তোৰ- আছিল আগতে ত আমি তোৰ লগত আছো তাৰপিছত ময়ুৰ ছাৰক কলো নাই ছাৰ মই অকলে নকৰো দিয়ক যিহেতু মোৰ লিখাখিনিও সিহঁতে অলৰেডি লৈয়ে গ'ল তোৰ তাত আৰু এটা কপি নাই মই নাই ছাৰ মই ভাবাই নাছিলো যে সিহঁত মোৰ ওপৰত এনেকৈ গাদ্দাৰি কৰিব গতিকে সিহঁতেই জিকক ছাৰে কিন্তু মোক কৈছিলে যে তই একদম চিন্তা নকৰিবি মোক কোঁৱৰ বুলি মাতিছিল
চাইঞ্চ ছাৰে কৈছিল যে চাই থাক টোক দুখ দিছে যিহেতু সিহঁতে নোৱাৰে তাৰ কাৰণ আমি সিহঁতক আহ পিছত হলেও কম এতিয়াতো আৰু ক'বলৈ টাইমো নাই দে পিছে হ'ব আৰু তই ইমান দুখ নকৰিবি মই তাৰপিছত পাঁচদিন ন ছদিন এসপ্তাহ মান মানে মই স্কুল নগ'লোৱে দেন মই মানে পুৰা ডিপ্ৰেচন তেতিয়া আৰু এনেকুৱা নাছিল যে মানে ডিপ্ৰেছনত গৈছো মানে চাইক্ৰেচৰ ওচৰত নিব সেই ঘৰতে আৰু বুজাই বঢ়াই থাক থাকো আৰু তাৰ পাছত এ কি হ'ল অ হেৰি কৰিলে যোনদিনা সিহঁতৰ প্ৰজেক্ট দিলে তাতে এই যিকেইটা ধৰা এক্সটাৰ্নেল সেইকেইটা এ তাতেও আছিলে দেন সিহঁতে বুজাব পৰা নাই প্ৰজেক্টটো মেন যিমান টপাৰ কেইটাও যিকেইজনে টপাৰ গৈছে সিহঁতেও নাই পৰা তাৰ পিছত এক্সট্ৰানেল ক'লে যে আমি আমাকতো স্কুলত থাকোতে তোমালোকৰ বেলেগ এজনীক ছিল সেইজনী ছোৱালী কত তাতে বিচাৰিলে নহয় মোক বিচাৰ তেতিয়া সিহঁতে ক'ব পৰা নাই যে তাইক আমি ওলাই দিছে তাৰ পিছত এজনে হলে যে নাই তাইৰ গা বেয়া সেইকাৰণে অহা নাই গৈছে নাই নহয় নহ'ব তাই ধুনীয়াকে এক্সপ্লেইন কৰিছিল তোমালোকে পাৰাই নাই তাৰ পাছত নাচাৰ যিকেইটা আহিছিলে তেওঁলোকেও মানে ক'লে আৰু যে তেওঁলোককো কলে আৰু এইকেইটা এক্সট্ৰলেন যে এজনী আছিলে যোনে ধৰা আমাক প্ৰজেক্টটো ধুনীয়াকে বুজাই দিছিলে গতিকে আমি তাইক যদি তাই আনিব পাৰা তোমালোকে পৰা আজি মানে পাছ কৰিবা ইয়াৰ পিছত তোমালোক দেলহি যাব পাৰিবা তাৰ পাছত সিহঁতে নিয়ে কেনেকে মোক চাবা এন মমেন্টত ফোন মাৰিছে
তেতিয়া কলাক্ষেত্ৰত দেই তাহাঁতে অলৰেড মোক প্ৰিয়াংশিৰ বাপেকে ফোন কৰিছে যে মৰুুস্মিতা ক'ত আছা মই বোলোঁ নাঙ অংক মই ঘৰত মই কিন্তু ভালকে কথা পাতিলো মই অংকল ঘৰতে আছো কওকচোন তাৰপিছত হৈছে হেৰি কিন্তু তুমি তোমাক মই আনিব গৈ আছো মই বোলোঁ কিয় আনকুল পাছে কলাক্ষেত্ৰ তুমি আহিব লাগে মই মই কলাক্ষেত্ৰ কিয় যাম তাৰ পাছত মই কলো যে মোক মাহতে যাব নিদিব এতিয়া তাৰপিছত মানে নহয় মই তোমাৰ ঘৰৰ লগত কথা পাতি তোমাক লৈ আহিম ম নাই অংকেল নহ'ব আপুনি নাহিব কাৰণ আপুনি ইয়াতে আহি এনেই ঘুৰি যাব লাগিব কলাক্ষেত্ৰৰ পৰা আমাৰ ঘৰলৈকে আহি দূৰও আছে
উম
পাছে কিয় মইছো মই নাযাওঁ পাছে উম নহয় তুমি আহা নহলে আজি ইহঁতে মানে টান চ চ' আংকল এইটো কথা সিহঁতে আগতেই ভাবিব লাগিছিল নেকি, মই অত দিনে কিন্তু কান্দিয়ে দিন কটাইছিলো। গতিকে মই নাযাওঁ। তাত মাহতেও মানে মোৰ কথাতে চাপৰ্ট কৰিলে আৰু, যে তাই যাব বিচৰা নাই,
গতিকে নালাগে দিয়ক নিব আহিবলৈ গতিকে আপোনালোকৰ ছোৱালীয়ে ভুল কৰিছিল। একো নাই বাৰু এতিয়া যি হৈছে হৈছে সিহঁতক বুজাই দিব দিয়ক, তাৰপিছত আৰু আ স্কুলৰ চাৰে ফোন কৰিলে যে, তই আহিবি নেকি, মই ক'লোঁ নাই ছাৰ মই নাযাওঁ কাৰণ মই যদি সিদিনা গ'লো হয় মোৰ চেল্ফ ৰেচপেক্ট নাথাকিল হয়।
সেইটোৱেটো।
মই নগলো। নযোৱাৰ পিছত সিহঁতক স্কুলত অহাৰ পিছত, কেনেকুৱা ধুইছে ছাৰ হতে মোৰ কেনেকুৱা ভাল লাগিছে।
কিন্তু য়েছ মোৰ ভাল লাগিছিল সিহঁতক ট্ৰাইস্ত থৈছে কাৰণে, কিন্তু মোৰ এইটো বেয়াও লাগিছিল যে মোৰ প্ৰজেক্টোৱে হয়তো, দিল্লী যোৱাৰ চান্স আছিলে কিন্তু, মাত্ৰ সিহঁতৰ কাৰণে মই সেইটো সেইটো চানঞ্চো হেৰুৱাইছিলো। তাৰ পাছত আৰু অ তাহাতে নামাতে নহয় মোক সিহঁতে কোনো নামাতে, তাতে আৰু ইনচাল্ট আৰু একদম নামাতে ক্লাছ টেনৰ বছৰতো মউ হে, মোৰ টেনৰ ৰিজাল আৰু বেছি ভাল হল হয়, একমাত্ৰ বেয়া মানে, যিখিনি পাৰ্চেণ্টেজ পাব লাগিছিল ইমান নাপালো সিহঁতবোৰৰ কাৰণে,
অঁ
যেতিয়া তুমি এ এটা ক্লাছৰ পৰা ইমান নেগলেঞ্চি পাবা।
মই এইবিলাক বুজি পাও কাৰণ হেণ্ডিকত মোৰ লগত তেনেকুৱা হৈছিলে।
অ কলেজত মোৰ নহল দেই, ভাগ্য চাগে অলপমান ভাল আছিল।
হেণ্ডিকত বাৰু মই নিজৰ ভৰিতে কোঠাৰ মাৰি লৈছিলো।
কিয়?
মানে নহয় মোৰ মানে ভাল লগা নাছিলে গোটেই অ ক্লাছমেট খিনি। হিয়তি বহুত কিবা ধৰণৰ আছিলে মানে উম মান, মানুহৰ মানে ফিলিংছ বুজি নোপোৱা হেৰি বুজি নোপোৱা মোৰ মানে বহুত খং উঠি আছিলে। মোৰ মানে বহুত মৰমৰ, ফ্ৰেণ্ড এজনে দিয়া গিফ্ট এটা ঘড়ীটো হোৱাইট কালাৰ আছিলে। তা মানে, এতিয়া মানে এনেই ওচৰতে বহি থাকোতে মানে ছোৱালী এজনী বহিত মানে তাই মই মানে ধেমালি, কৰি আছিলো তাৰপিছত মানে তাইৰ বহীখনৰ একদম, এনেই মানে বাহিৰা বহি হা মই এনেই জাষ্ট দট এটা দিলো হা,
উম
তাই কি কৰিলে জানানে মোৰ ঘড়ীটোত ডাইৰেক্ট অৰ্পিতা বুলি লিখি দিলে নহয় পেইনে,
উম
অ মোৰে ইমান খং উঠিছে ইফালে সুৰভি মেমে ক্লাছ কৰাই আছে মই একো ক'ব পৰা নাই মোৰ চকুতো ৰঙা হৈ হৈ আহি আছে মই কান্দিম এতিয়া কান্দিম তাৰপিছত তাই তাই ইফালে আৰু কি কৰিছে জানানে মই মানে মোৰ মানে কান্দো কান্দো হৈ গৈছো যে তাই মানে সেইটো হেৰিয়তে মোৰ ঘড়ীত টো হাতেৰে একদম পুৰা মোহাৰি আছে নহয় মোৰ ঘড়ী গোটেই ফিটা ডালত নীলা নীলা লাগি গৈছে মই মানে তাইক ক'ব পৰা নাই মই তাই হাতৰ পৰা ল'বলৈ চেষ্টা কৰিছো তাই এৰি দিয়া নাই তাই মানে মোক কৈ আছে ৰবা মই ঠিক কৰি দি আছো ৰবা মই ঠিক কৰি দি আছো অ মোৰ ইমান বেয়া লাগিছে মানে সহ্য কৰিব পৰা নাই একে লাষ্টত সুৰভি মেম ওলাই গৈ চিৰিটোও পোৱাগে নাই নিকি মই চিঞৰি দিলো
উম
মই চিঞৰি লৈ পেলাই মানে কলো আৰে এৰি দিয়া বুলি কৈছো নহয় এনেকে কিবা কিবি কলো পাগল নেকি কিবাকিবি মই ধেৰ বেয়া বেয়াকে বকিলো ধেৰ বেয়া বেয়াকে বক কিলো মানে পাগল নিকি কিবা মাথাত মাল নাই নিকি এইবিলাক কৰে নিকি হা মই মই জাষ্ট ইমান অকণমানিকে দট এটা দিছো মোক গোটেই বহিখন আঁকি পেলালিগে ত মই ন কলো হেতেন গোটেই কিতাপত আঁকি পেলালি মই একো নক'লোহেঁতেন আৰু ঘড়ীটো বহুত দামীও আছিলে স্মাৰ্ট। ৱাচ হয়
উম
নাহাতোন কৈইছো যে মই দামীটো কথা কোৱা নাই মই কৈছো যে মোৰ মোৰ যোন যোনজন মানুহে মোক গিফ্ট দিছে সেই মানুহজন মোৰ লাইফতে নাইকীয়া।
উম
তেনেকুৱা এটা ইমান স্পেচিয়েল গিফ্ট এটা মানুহে এনেকে বেয়া কৰি পেলাই নিকি। এইটো কাৰণে মই বহুত বেয়া বেয়াকে গালি পাৰিলো তাৰ পিছত মোৰ উম ক্লাছমেট খিনি কেইজনীমান ছোৱালীৰ বাহিৰে বাকী কেখিনি হাঁহিছে
হম
মানে মই ইমান হাইপাৰ ৰিয়েক্ট কৰাৰ কাৰণে
অ তাপা
যে মোৰ বহুত খং উঠিলে মই বহুত খং উঠিলে বোলে মানে দুদিন মান পিছত মানে কিবা এটা কথাত মানে কিবা কাৰণে কাবাৰ লগত কথা পাতিছিলো কিবা এটা কাৰণে মানে ক্লাছটো মিছ কৰিম কিবা কিবি কৈ আছিলে মই তেতিয়া মানে ডাইৰেক্ট কলো যে মই এইবিলাকক মিছ কৰিম নিকি মই ইয়াত বহি থকা কোনো এজনীও কোনো এজনীও মিছ কৰা যোগ্য নহয় এনেকে ক'লো মই।
উম আৰু ভাল কাম কৰিলা।
এই ক্লাছটোৱে মানে মোলে গ মানে ম মানে মোৰ লগৰ জনী মোক কৈছে হা মই কৈছো মই কাকো ভাল নাপাওঁ মোক কাকো মিছ নকৰো মই ইয়াত বহি থকা কোনো এজনীকো ভাল নাপাওঁ এনেকে কোৱাৰ লগে লগে গোটেই ক্লাছটোৱে মোলে ঘূৰি মেলি চাইছে মই কৈছো কি হল? ঘূৰিবলগীয়া একো কথা নাই মই সঁচা কথাই কৈছো আগলে চোৱা।
সে
উম ডাইৰেক্ট তেনেকে কলো তেতিয়াৰ পৰা মানে অ তেতিয়া পা মানে মোৰ লগত এ দুজনী তিনিজনী দুজনী তিনিজনী মান আছিলে বাৰু দেই হাচিৰা ববি নি মই উৰ্মিলা তাৰপিছত আকৌ জুনু। পায়েল তাৰ পিছত আৰু এজনী আছিলে কৃচস্মিতা আমি বহুত কেইজনী আছিলো।
উম
সিহঁত কেইজনীৰ লগতে যি মানে ভাল বন্ড এটা হ'ল আৰু তাৰ বাহিৰে কাৰো লগতে নহল মানে। উম।
সেনেকুৱা আমাৰো ইয়া যেনেকুৱা আমি ধৰা। দহ জনী মান আছিলো আমাৰ গিটাৰে এতিয়াও আছ কি কিন্তু বাকীবোৰৰ লগত কিন্তু আমি দল আছিলোঁ
উম মই একে চিক চেমত গলোঁ হয়। মই মানে চিক ভিট চেমলে সিহঁতে বহুত মানে হেৰি কৰিলে হা। সিহঁতি বহুত। মানে নেগলেট কৰে কিবা কৰে মোক মানে এনেকুৱাকে কৈছো তুমি বিশ্বাস কৰিবা মই। অৰুণাচলত নাচি মেলি ফাৰ্ষ্ট পাইজ পায় অহা মানুহে গোটেই অহ। মানে অৰুণাচলৰ গোটেই মানুহ অসমৰ গোটেই মানুহ ইমান ডাঙৰ এটা কম্পিটিশ্যন হয় মই যেতিয়া ফাৰ্ষ্ট। পুৰস্কাৰ পাইছো তেতিয়াহলে মই মোৰ কিবা এটা টেলেণ্ট থাকিব লাগিব।
উম
হয় এই গোটেই ইণ্টাৰেষ্ট। স্কুলৰ মাজত যেতিয়া কম্পিটিচন হৈছিলে নাটকৰ। মোৰ নাটকখনে ছেকেণ্ড প্ৰাইজ পায় লৈ মানে মই শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰাইজ পাইছিলোঁ। মোৰ তো কি কিবা হলো তেলেণ্ট থাকিব লাগিব এনেই বিলা তেলেন্টতো মোক এনে সেইবিলাক বটাঁবিলাক নিদিয়ে ন।
অহ।
হয় মই ইমান মই নিজকে টেক্সচ কৰা নাই কিন্তু মানে তথাপিতো মোৰ মই ইমানখিনিত পাৰো বা মানুহ জানিম মোৰ কিবা এটাতো আছে ন। মই মানে এদিন কলো যে মই নাচিম বুলি কওঁতে মানে। মোৰো মোতকে শকত সেইজান নাই নাই ছোৱালীজনী মানে পেট চেট ওলোৱা মোৰ টাইক। কম হে চাগে পেট চেট ওলোৱা তাই মই মানে। কলো যে মই মই নাচিব মন আছে মই এবাৰ ফেয়াৰৱেলত মই নাচো। অ মানে কি এনুৱেল ফাংচন মই নাছিল।
উম
তোৰ মোক লগে লগে কি কৈছে ত তইতো পেটতো পা নাচিব পাৰিবি নে।
হেহ।
তাৰ পিছত মোৰ বহুত খং উঠিলে বহুত খং উঠিলে বোলে মই কলোঁ যে। এইবিলাক কথা যে মোৰ আগত নকবি মই বহুত বেয়া পাওঁ। চব টাইমতে ফটুৱামী মোৰ ভাল নালাগে আৰু কি জান নে মোৰ ঘৰত। গৈ এবাৰ চাই আহিবিগে মই তোৰ ঘৰত যিমানটা যিমানটা চাগে সজোৱা বস্তু নাই সিমানতো মই বঁটা জিকি থৈছো এনেকে কলো মই।
উম।
উম সেইবিলাক কথাটো মানে সিঁহতি মানে মোক এটিটিড থকা বুলি ভাবিলে। মই চবৰে মতে তেনেকে কৈ দিলো ন কিন্তু মানে তুমি এটা কথা। কৈ চোৱা চোৱা।